হয় কি কৰিছে?
মই অলপমান বাহিৰলৈ ওলাই আহছিলো খোজকাাঢ়িবৰ বাবে।
হয় ময়ো অকনমান বাহিৰলৈ ওলাই আহিছো খোজ কাঢ়িবলৈ বুলি আপোনাৰ যিহেতু বতৰটো অলপ ডাৱৰীয়া। লগতে দিনত আ আপোনাৰ ইমান উত্তাপ হৈছে ইমান উষ্ণতা আপোনাৰ বৃদ্ধি পাইছে। ৰ'দ গৰম যিহেতু দিনটো আপোনাৰ পথাৰত খেতি বাতিত লাগি আছিলো। সেয়েহে মই অকনমান বতাহ খাও বুলি অকনমান ওলাই আহিছিলো, যিহেতু এই যে আপোনাৰ মোৰ মতে আজি ৰাতি লৈ চাগে অ আপোনাৰ বৰষুণ আহিব পাৰে বৰষুণ অহাৰ সম্ভাৱনা আছে।
হয় আৰু এনেদৰে সন্ধিয়া খোজকাাঢ়িলে স্বাস্থ্যও ঠিকে থাকে।
হয় সেয়েহে স্বাস্থ্যৰ প্ৰতিও অলপমান প্ৰতিপালন লওঁ বুলি অকনমান স্বাস্থ্যৰ প্ৰতিও অ মনোনিৱেশ কৰো বুলিহে অকনমান ওলাই আহিলো।
হয়।
হয় বাকী কওকচোন আৰু।
হয় আপোনাৰ ফোন কৰাৰ কাৰণতটো কি আছিল বাৰু?
হয় কাৰণতটো মানে আপোনাৰ ঘৰতে সকাম এঘাৰ এভাগ পাতিছো। হয়। আচলতে মানে আমাৰ আকৰি শইকীয়াৰ যিহেতু দেৱসান ঘটিল তেওঁৰ মৃত্যুক আঁকোৱালি ললে।
অ তেওঁ কেতিয়া মৃত্য হল?
হয় মানে তেওঁৰ আচলতে আজি তিলনি আছিলে আজি তিনিদিন
অ এই খবৰটো মই কোনোফালৰ পৰা পোৱাই নাই তেওঁ এজন বৰ সফল ব্যক্তি আছিল যিজনে আহ এজনী ছোৱালীও পলুৱাই আনিছিল প্ৰায় দুই তিনিমাহ হৈছেহে
হয় হয় আচলতে সেই বিষয়েও আপুনি সেই বিষয়েও আপুনি জ্ঞাত নহয়।
হয় নে নহয় কিন্তু হ'লেও অলপ জানো
অ হয় আচলতে সেইটো এটা অতি ডাঙৰ কাহিনী।
সেইটো হয় সেইটো বিষয়ে মই অলপ জানোৱেই
হয়
হয়
আচলতে মানে কথাটো এনেকুৱা আপোনাৰ তেখেতে এজনী ফুল কোমলীয়া আহ সোতৰ বছৰীয়া ছোৱালী তেওঁ অনি ঘৰ সোমোৱাইছিলে হী হয় চব গাভৰু লপ চপ গাভৰু আচলতে। তেওঁক আনি ঘৰ সোমোৱাই ছিলহি হয় ঘৰ সোমোৱাই হয়
তাৰ পৰা কোনো এঘৰে মান্তি নহল।
হয় হয় আচলতে আহ। হয় হয় আচলতে আপুনি ঠিকেই শুনিছে কথাটো আপুনি ক'ৰ পৰা গম পাইছে আচলতে মই নাজানো।
কিয়নো সিহঁতৰ ঘৰ আমাৰ অলপ মিতিয়ে হয় সেইবাবে মই অলপ গম পাওঁ কথাটো।
হয় তেতিয়াহ'লেতো আপুনি জানিবই লাগে আচলতে মানে কথাটো এনেকুৱা হ'ল সোতৰ বছৰীয়া ছোৱালী ছোৱালীজনী যিহেতু তেওঁৰো মানে অকণমান মানসিক বিকৃতি ঘটা বুলি ক'ব লাগিব ৰিণম শইকীয়া। তেওঁ ছোৱালীজনী আনি ঘৰ সোমোৱালেহি কিন্তু তেখেতৰ আহ ছোৱালীজনীৰ ঘৰৰ পৰা কোনো পধ্যয় মান্তি নহয় যিহেতু তেওঁৰ ঘৰত খালী থাকে। ঘৰত এনেইে বহি থাকে তেওঁৰ পঢ়া শুনা নাই তেওঁৰ এটা চাকৰি নাই। বা তেওঁ একো কাম নকৰে বাপেকৰ তলতে চলে।
হয় আৰু অনাৰ পিছত হেনো তেওঁহে দম্ভালিটো বেছি হৈছিল মই শুনামতে।
হয় হয় সেইটো।
অ তেওঁ হেনো এটা গে তেওঁ হেনো এটা গেং লৈ পেলাই হেনো সিহঁতক দম দিছে। কিন্তু যে ছোৱালী ঘৰৰ ব্যক্ত মানুহখিনিক
হয় হয় হয় আপুনি ঠিকেই শুনিছে। এটা দলৰ সৈতে তেখেতে আহ দম দিছিল ধমকি দিছিল। দিছিল গালি শপনি পাৰিছিল কিন্তু তাৰ পৰা একো লাভ লাভৱান নহল তথাপিতো আপোনাৰ সেইদিনা তেনেদৰে আপোনাৰ কাৰ্যসূচী ভাগ তেনেদৰে তাত ততে সামৰা হ'ল কিয়নো ছোৱালীজনী গোত টানি আজুৰি গাঁৱৰ মানে মাকে ঘৰলৈ লৈ গুচি গ'লগে
মই জনা মতে মাকে নিয়া নাছিল মই জনা মতে মাকে নিয়া নাছিল আইতাক তাকে নিছিল হেনো দাং মাৰি
হয় হয় আপুনি ঠিকেই
আৰু যিজন উৰিন্দম বোলা লৰাজন তেওঁৰ হেনো হাতৰ কামত একোডাল নাই কিন্তু মুখ খন বহুত ফেট ফেট ফেট ফেট চলে
হয় হয় আপুনি ঠিকেই শুনিছে আচলতে কাহিনীটো আপোনাক বৰ্ণনা দিছোঁ যদিও আপুনি- কৈছে হয় মাকে নিয়া নাই বৌৱেকে নিছে আচল ইমানখিনি কথাও মোৰ মনত নাই যিহেতু অকনমান স্মৃতিশক্তিটো অকনমান লোপ পাই আহিছে সেয়েহে মানে কোনে নিছিল মই অকণমান কৈছোঁ। হয় তাৰ আপোনাৰ দুই দিন পাছতে আপোনাৰ আহ ঘৰৰ মা মা মোমায়েকৰ ঘৰৰ পৰা ছোৱালীজনীক মানে তেখেতে অৰিন্দম সৈতে বাইকত উঠাই আপোনাৰ গুৱাহীলৈ বুলি লৈ গুচি গল।
ৰাবানা হৈ গ'ল। হয় আৰু মই শুনিবলৈ আৰু মই সুবি হয় হয় হয় আৰু মই শুনিবলৈ পোৱা মতে তেনেহলে এটা আৰু এটা এটা দলত সংগঠন হৈ পেলাই হেনো তাৰ পৰাহে আগমন কৰিছিল।
মানে মই বুজি পোৱা নাই আপুনি কি কব বিচাৰিছে।
তেওঁ আৰু এটা দল লৈ গৈছিল, সেই দলটোৱে গৈ পেলাই সেই ছোৱালীজনীক তাৰ পৰা উঠালে উঠাই এটা আহ বাসগৃহত ৰাখিলে সেই বাস বাসগৃহত ৰখাৰ পাছতহে তেওঁলোক আহ গুৱাহাটীলৈ গমন কৰিছিল আৰু এই গমন কৰো তেনেহে এনে তেওঁলোকৰ এ কোন ঠাইত আছিলে মোৰ ইমান ভালদৰে মনত নাই আপোনাৰ চাগে মনত আছে আপুনি ক ঘৰৰ কাষৰে, আহ তাৰ পৰা তেওঁক পুলিচে ধৰা পেলালে আৰু তাৰ ৰঙা ৰঙা ভাত খোৱালে।
হয় হয় আচলতে তেওঁক বৈকুণ্ঠ থানাৰ পৰাই হয় বৈকুণ্ঠ থানাৰ পৰাই তেখেতক লৈ গৈছিল তেখেতক মানে ধৰিছিল। দুয়ো যিহেতু কৈশোৰ কিশোৰী তেওঁলোকক ধৰি লৈ গোৱা যোৱা হৈছিল। ধৰি লৈ গৈ তেখেতক মানে তেখেতৰ বা নম্বৰ লৈ ফোন নম্বৰ গ্ৰহণ কৰি মানে মাকলৈ ফোন কৰা হৈছিল আৰু মাকে সঁচা কথাখিনি যেতিয়া পুলিচক। অৱগত কৰিলে তেতিয়া মানে আপোনাৰ পুলিচে কঠোৰ এটা শাস্ত। বিহিবলৈ আহ সক্ষম হ'ল যিহেতু অৰিন্দম শইকীয়া আহ। এমাহকৈ সময় ধৰি আপোনাৰ আকৰি শইকীয়া জেলত থাকি।
আৰু হয় আৰু এটা ৰোমান্টিক কথা শুনিছিলো কি তেওঁলোক হেনো। গুৱাহাটীৰ পৰা যেতিয়া পুলিচে আনি আছিল, তেনেকুৱা অৱস্থাত হেনো অৰিন্দম শকীয়া তিনি হোজাৰ মান টকাৰ মাংস ভাত খাইছিল এখন হোটেলত সোমাই সেই কথাটো। সম্পূৰ্ণৰূপে সঁচা মই সেই কথাটো গম পাওঁ এই মই যোনদিনাখন। অৰিন্দম শইকীয়ীয়া জেলৰ পৰা ওলাই আহিছিল সেইদিনা সময়ত অৰিন্দম শইকীয়ালে এটা ফোন কৰিছিল। ছিলোঁ সেই ফোনটোত তেওঁ কৈছিল যে গুৱাহাটীৰ পৰা যেতিয়া তেওঁ আহি আছিল তেতিয়া আ পুলিচখিনিয়ে। তেওঁক কৈ পেলাই তিনি হেজাৰমানান টকা মাংস ভাত খাইছিল এখন হোটেলত সোমাই লৈ। সেইটো বৰ কিন্তু ভাল কাম নকৰিলে পুলিচে তেওঁৰ বাবে সেইটো বাবে। তেওঁলোকক আমি উচিত শাস্তি বিধান কৰিম, অকুৰ।
হয় হয়। আপুনি ঠিকেই বুজিছে বাকি আপুনি আচলতে আমি কথাটোৰ পৰা বিচলিত হলো মই। যিহেতু আপোনাৰ তেখেতৰ আজি তিলনি। গতিকে এই কথা এই এইখিনি কথা পতাটো একেবাৰে অযুক্তিহীন বুলি মই ভাবো। তেওঁ জীৱন কালত যিখিনি কাম। কৰিলে সেইখিনি আমি বাদ দি আচলতে ভৱিষ্যতে আমিহে কেনেদৰে ভাল হ'ব পাৰোঁ আমি সেই বিষয়ে। বেছিকৈ ভাবিব লাগে।
মই বাৰু জনামতে মই ভালেই আপোনাৰো আপুনি চিন্তা কৰক।
হয় হয় যিহেতু মই জানো আপুনি ইমান ভাল হয় বাকী। অ আচলতে মানে তেওঁৰ আপোনাৰ দহা কাচ আৰু গিয়াতলী। ভোজ পৰিছে আপোনাৰ ভাদ মাহৰ সা আঠ ন তাৰিখে। গতিকে আপোনাৰ লগতে আপোনাৰ সপৰিয়ালকে দেখা পালে অ মনটো আনন্দিত
কিন্তু মই আপোনাক কথা দিব নোৱাৰিম। আমাৰ সপৰিয়াল যাব বাৰু মোৰো মই ইমান সঠিককে ক'ব নোৱাৰিম কিন্তু মই কামৰ ক্ষেত্ৰত মই বাহিৰলৈ যাব পৰা হ'ব পাৰে। সেইবাবে মই আপোনাক কথা দিব নোৱাৰো কিন্তু যিমান পাৰো চেষ্টা কৰিম আপোনাক দেখা দিবলৈ।
হয় হয় কৰ্ম। ব্যস্ততাৰ মাজতে যদি অকণমান সময় উলিয়াই যদি আমাৰ সকাম ভাগত আপুনি উপস্থিত হ'ব পাৰে। তেন্তে মোৰ লগতে মোৰ পৰিয়ালবৰ্গও আনন্দিত হ'ব বুলি মই ভাবো।
হয় কিয়নো মই আপোনালোকৰ দৰে খেতি নকৰোঁ। চাকৰি কৰো সেইবাবে মোৰ অকমান অসুবিধাও হ'ব পাৰে।
হয় আপুনি কি চাকৰি কৰে?
মই। ষ্টক যোনটো অ'। আইৰণমেন আইৰণমেনৰ ষ্টাৰ্ক কোম্পেনী মই চি'।
অ' হয় চি অ'টো আপুনি অসমীয়াতো জানে নেকি।
চি অটো মই অসমীয়া শব্দটো নাজানো।
হয় চি অটোৰ আচলতে সম্পূৰ্ণ অৰ্থটো আপুনি জানে নেকি?
সেইটোও নাজানো।
হয়নে তেনেদৰে আপুনি সিমান খিনি কথা নাজানে তেন্তেহ'লে এটা কোম্পানীৰ। আপুনি চি অও অৰ্থাৎ মানে আপোনাৰ চি অও চি অ তটো অসমীয়াতটো। এইটো কয় যে যোনজনে প্ৰতিষ্ঠা কৰে অনুষ্ঠানটো সেই প্ৰতিষ্ঠান কৰাৰ মানে। উৰ্ধ উৰ্ধ্ব প্ৰতিষ্ঠক তেওঁ উৰ্ধ প্ৰতিষ্ঠক। প্ৰতিষ্ঠাপক মানে তেওঁ হয় তেনে এটা। তেনে এটা মানে এটা প্ৰতিষ্ঠানত আপোনাক যে তেনে এটা চাকৰি দিব। সেয়া মই অতি মানে ফিতাহী বুলিয়ে ভাবিছো।
সেইটো ফিতাহী কোনো ফালৰ পৰা নহয়। কিয়নো মই আমাৰ যোনতটো আইৰন মেন যিটো টনিশ তাক মই তাৰ লগত এটা ভাল লগৰ দুইটাই আমি দুইটাই মিলি জুলি সেই গঢ় ত দিছিলো এইটো তেওঁৰ বাপেকেই প্ৰায় খিনি বনাই থৈ গৈছিল কিন্তু আমি দুইটাই মিলি সেইটো আৰু উন্নত কৰি পেলালো। সেইবাবে মোক তেওঁ চি অটো দি পেলাই তেওঁ আইৰণ মেনৰ ডিউটি মাৰিবলৈও গুচি গ 'ল।
ঠিক আছে। ধন্যবাদ। মই ইমানতে আপোনাৰ কলটোসযোগ কৰিছো।
কি আৰু অলপ দেৰি পতা হ'লে মই আৰু ভাল পালোহেতেঁ‌ন।
হয় নালাগে। ইমানতে মই সামৰণি মাৰিছো ধন্যবাদ।
ধন্যবাদ।